হেল্ল' অ
কেনেকুৱা ভালে আছা?
হা?
কেনেকুৱা খবৰ?
অঁ ভালেই।
অ অ।
তোমাক
মোৰ ভালেই পাওঁ দেই
অ।
দি ডিউটি পা আহিলে নেকি?
এই ডিউটিৰ পৰা আহিলোঁ অ
অ মই ইয়াৰে যাম আৰু পাচত
এই হেৰি পা লেব পা
অ তোমালোকৰ মানে হেৰি পায় নাই আৰু তোমাৰ এৰি পলো এৰি পলো? আহ।
এই পলো জানো এয়াই
কেলে তোমালোকৰ বোলে পাই আকৌ কেলৈলে পাই ন পাই পায় এই বোলে পায় ন নহলে মানে
এইবলৈ নোপায় আমাৰ দেখোন আগলৈ ই ইপাত পাবা বিলৰ ইপাত পাবা।
একচোৱেলি কৰিব লাগে এইটো কমি গৈছে আজিকালি
আজিকালি কৈ ক আজিকালি কমি গৈছে বাৰু।
উ এই এব আছ এতিয়া চোৱা তুমিয়ে কৰি দিলা এ নাপায় এইফালে এনেকে কৰি দিলা টোমাৰ চ তুমি যদি এনেকে এ গ'লাহঁতেৰ মানুহ এই কৰকচোন নমুক তামুক এনেকে। তেতিয়া মানে মানে উৎসাহ পায় মানুহে বু ন এইবোৰ কৰিবলৈ মানে। যিমানেই সেইবোৰ কৰিব তেতিয়া সিমানেই অসমীয়া সংস্কৃতিতো আগবাঢ়ি যাব গম পোৱা নাই?
অ হয় বাৰু।
এই যে এই পলুটো এটা তোমাৰ অসমীয়া সংস্কৃতিৰ এটা মানে উৎস গম পোৱা নাই বহুত মানুহে ঘিণ কৰে বা লাজ কৰে। সেই উপদ বহিব লাগ বাট এইটো এটা মানে অসমীয়া সংস্কৃতিতে পৰে বুজিছা নে নাই অসমীয়া মানে অসমীয়া মানে থলুৱা পৰম্পৰা- পৰম্পৰাগত খাদ্য মানে সি এটা
অঁ হয় অ।
আহ কি কলা
তুমি খোৱা নে
মই খাওঁ মই খামেই ন আহোম মানুহ, আহোম মানুহেত খাবই লাগিব। অ মন খাবাই লাগিব।
অ খাবই লাগিব অ।
কিয় তুমি নোখোৱা নেকি?
এ মই বেয়া পাওঁ খা
অ অ।
মই নোখোৱা বস্তুৰ ভিতৰত সেইটোৱে আছে, মই বিছা নিচিনা ল দেখো নাই দেখা
সে সেইটো দে এক্সট্ৰা ৰিজন সেইটো মই তোমাক যেতিয়া ক'লো এতিয়া কিছুমানে ঘিণ কৰে বা এই লাজ পাই মানে কবলৈ এ তুমিও সেই তাৰ ভিতৰত এজন বুজিছা নাই
এ বাৰ মই সঁচাকে বাৰ মই সঁচাকে বেয়া পাওঁ খাবই নোৱাৰো মই সেটো
অ তুমি বেয়া পোৱা বা খোৱা বেয়া চোৱা তুমি বা বেয়া পোৱা মই সেইটো ওপৰত যে তুমি খাবই লাগিব মই সেইটো মানে একশ্যলি মই কব ক'ব খোজা নাই, মানে কি হয় তুমি নোখোৱা বা কাৰোবাক উৎসাহটো দিব পাৰা ন মানে চোৱা এতিয়া অ আজিকালিতো মানে এ মানুহ চব বিজি হৈ গৈছে ন তথাপিও মানে কোনোবা ওচ ত যদি তোমাৰ সি দিনটো যদি একো ফ্ৰী থকা বা কামত মানে অলপ ৰাপ থকা মানুহ দেখা ত' তেওঁলোকক তুমি বিজনেচ আইডিয়াটো দিব পাৰা। বিজনেছ আইডিয়া দিব পাৰা মানে তুমি যেনেকে তুমি এই এইটো কৰক বোলে ইয়াৰ পৰা লাভ হব আমুক তামুক তাত তুমিও ইনভেষ্ট কৰিব পৰা তাত
অ।
বুজিছা নাই তোমাৰ চোৱা এৰি পলুত এই পলুত তোমাৰ প্ৰফিটেবল দুটা অপচন আছে এটা অপচন দিছে তুমি এই পলুতো তুমি এ খাবৰ কাৰণে বিকিবও পাৰা আৰু এটা হৈছে তাৰ পৰা ওলোৱা সূতাটো তাৰ পৰা অলপ সূ সূতাটোৰ পৰা মানে বহুত প্ৰফিট হয় গম পোৱা নাই? চ' মানে বি চব বিজনেচটো মানে এইটো ভাল বিজনেচ তুমি মানে কোনোবা মানে উৎসাহ থকা মানুহক তুমি দিব পাৰা আমাৰ
হয় হয়।
কোৱা অকে ঠিক আছে, ইটচ অঁকে। তুমি নোখোৱাই সেইটোৱে একপত মই বোলে টো ধৰি অ মানে খাবই লাগিব বা এনেকুৱাও ক'ব নোৱাৰে বা বা তুমি হলেও বেয়া কব নোৱাৰা হয় নে নহয়?
অ।
বাকী তুমিও কি কবা তাৰ ওপৰত?
মই এতিয়াতো পঢ়ি পইচাৰ কাৰণ পুহিবলে ক'ম। চবেই পুহিব লাগে। তেতিয়া তোমাৰ এই পলুটোৰ পৰা কিছু টকা ছবেই উপাৰ্জন কৰিব পাৰিব ভাল চ বহুতে খায় ভাল পায় বহুত মানুহে খায়।
অ নহয় ন, শুনা শুনা শুনা কি হয় শুনা মানুহে চ চবেই পঢ়ে, নপঢ়ে বুলি নকওঁ মানুহে জ্ঞানটো চবেই লাভ কৰে, খালি চবৱে মানে মাইণ্ড ছেটটো বেলেগ বেলেগ, কাৰোবাৰ বিজনেছ কৰিব বি বিজনেছ মাইণ্ড ছেট থাকে কাৰোবাৰ চাকৰি খোৱা কৰা মানুহে মাইণ্ড ছেটটো থাকে হয় নে নহয়? কাৰোবাৰ চৰকাৰী চাকৰি খাব কৰি খাবলে মন, কাৰোবাৰ বিজনেচ কৰি খাবলে মন চ মত বিজনেছ লাইনত গৈছো বিজনেছ লাইনত কাৰোবাৰ যদি মন থাকে তুমি তেতিয়া তুমি সেইটো বিজনেচৰ চাৰ্টিফিকেট দিব পাৰা যে এনেকুৱা আমাৰ অসমীয়া সংস্কৃতিত এই পলুটো আজিকালি বহুত কমি গৈছে চ' তুমি এইটো বিজনেচ কৰি পি তুমি অ অসমীয়া সংস্কৃতিটোৰ ক্ষেত্ৰতো তুমি আগভাগ লাব প বা আগবঢ়াই নিব পাৰা আৰু তুমি লগতে মানে বিজনেচতো প্ৰফিটবল হ'ব পাৰা। চ' সেইটো ক'লো মানে তুমি কাৰোবাক মাৰ তুমি বুজাই দিব পাৰা মানে সেইটো কৈছো মই।
অঁ সেইটো কৈছা অ। অ তোমালোকৰ ঘৰত পোহে নি?
আমাৰ ঘৰত পোহে।
অ।
আমাহত আছে সেইকাৰণে মই কৈছো তোমাৰ চোৱা এতিয়া এতিয়া মইতো দিনটোত সেইটো এৰাপাত এৰাপাত খুৱাব লাগে। এৰাপাত চিনি পোৱা নাই? অ এৰা গছ ছ বুলি মানে গছ থাকে চ' তাত পাতটো মানে তোমাৰ কেনেকুৱা হেৰি তোমাৰ এইটো অমিতা গছ জোপা দেখিছে? অমিতা পাতটো দেখিছে নে? মনে ছেম টাইপ অমিতা টাইপৰ অমিতা গছৰ পাতৰ নিচিনা একেই বাত মানে তাত মানে পাত টো অলপমান মানে অলপমান অলপমান ডিফাৰেন্ঞ্চ আৰু বুইছানে?
অ।
চ' সেই এৰা পাতো খুৱাব লাগে তাৰ বাহিৰে তুমি আৰু চোৱা চিতা কৰিব লাগে মানে কি আও, বেলেগ একো চেষ্টা কৰিব নালাগে। চাব লাগে মানে এটাৰ ওপৰত এটা উঠ সেনেকে মানে ডুম খাই গলে মানে কি হয় এতিয়া চোৱা এতিয়া মানুহৰ ক্ষেত্ৰতো এঘালমান মানুহ যদি কোনোবা এটা মত যদি তোমাক ভৰাই দিয়ে উশাহ নোপাবই না ত' সেইটো ক্ষেত্ৰত অলপ চাব লাগে আৰু তোমাৰ আৰু এটা কথা আজিকালি মানে এইটো মানে এটা পঢ়িবই পাৰে মানে মানে পঢ়িবও পাৰে তুমি এগ্ৰিকালচাৰ ইউভাৰ্চিটটো পাবা আমাৰ যিখন অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে যে তাত তুমি এ এ এৰা মুগা মানে কি বুলি কয় তোমাৰ এৰী মুগা যে এৰী মুগা এৰি মুগাৰ ওপৰত পঢ়িব পাৰা বা তুমি যেনেকে মীন পালন কৰিব ওপৰত পঢ়িব পাৰা তেনেকে তোমাৰ এৰিপলো মানে যিটো পোহাৰ যিটো পদ্ধতি তাৰ ওপৰতো তুমি মানে ডিগ্ৰী ল'ব পাৰা বুজিছানে তাতো বহুত তাত চাকৰিও ওলাই বাৰু দেই মই নোলাই বুলি নকওঁ তাত গভমেণ্ট তাত গভমেণ্ট বেকেন্সি বহুত ওলায় তোমাৰ নাই সেইটো নহয় তাত গভমেণ্ট ভেকেঞ্চি বহুত ওলাই মানে এইটো নহয় বোলো চ মানে সেইটোৱে সেইটোৱে সেইটোৱে অ তুমি এতিয়া তুমি তুমি এ তা তুমি এতিয়া জানিলা নহয় তুমি হে এতিয়া গম পালা কথাটো অ সেইটোৱে এতিয়া ৰান হৈছে ওঠনিয়ে কৰিলো
এৰি পলু কিহৰ লগত খোৱা এৰি পলু কিহৰ লগত খোৱা?
মানুহে এনে গেভি কৰি খাব গ্ৰেভি কৰিও খাব পাৰে বা তোমাৰ পিয়াজৰ লগত ফ্ৰাই কৰি এনেকুৱা খাব পাৰে মানুহে বিভিন্ন ধৰণৰ মানে তোমাৰ খোৱা বা হেৰিটো পদ্ধতিটো বেলেগ বেলেগ মানে বুজিছানে
মোক কি হয় গম পাইছা নাই মই খাই পাইছো এই পলুটো নাই খোৱা বুলি নকওঁ মই মানে মোক খালে মানে মোৰ একদম মানে মোৰ মানে মই খাই দিয়াৰ লগে লগে মোৰ
সটোও মানে কিছুমানৰ মানে কিছুমানৰ কি হয় তোমাৰ এই- হেৰি মানে এ এ এ এলাৰ্জি টাইপৰ হয় মানে বুজি পালা নাই অ এলাৰ্জি টাইপৰ হয় মানে বস্তুটো
মই পলু খাব নোৱাৰোঁ মানে
অঁ গম পাইছো সেইটো মানে কিছুমানৰ এলাৰ্জি টাইপৰ হৈ যায় ন
মোৰ এলাৰ্জি নহয় খালী মোক বমি কৰিবৰ নিচিনা পেটটো বেয়াকৈ পেলাই মানে
অঅঁ গম পাইছো গম পাইছো সেইটো বাৰু কিছুমানৰ থাকেই এতিয়া তোমাৰ অকল পলু খুৱাই বুলি নহয় এতিয়া কিছুমানে তোমাৰ একো মাংস খাব নোৱাৰে বা কিছুমানে মাছ খাব নোৱাৰে এই চবৰে মানে উ বেলেগ বেলেগ কিছুমান প্ৰব্লেম থাকে বুজি পালানে? চ' মানে হ সেইটো বা খোৱা বোৱাৰ ওপৰত মই খোৱা বোৱাৰ ওপৰত মই তোমাক একো নকওঁ বাৰু কমেণ্ট নো কমেণ্ট তাত মানে সেইটো তুমি মানে আমাৰ যিটো হেৰি পলো মুগা বা তোমাৰ সেইটো ক্ষেত্ৰত আগবঢ়াইটো নিবই লাগিব না
তোমালোকৰ ঘৰত পোহা যে বিকাওঁ নে আৰু খুৱও
চোৱা এতিয়া মেইন কথাটো হ'ল তুমি পুহিবও লাগিব বস্তুতটো বিকিবও লাগিব ধনো উপাৰ্জন কৰিব লাগিব তুমি লগতে সংস্কৃতিও সংস্কৃতিতো আগবঢ়াই নিব পৰিব লাগিব চ দুটা ফালৰ পৰা মানে আগবাঢ়ি থাকিব লাগিব বুজি পালা নাই এই ভুল অঁ যদি
সাজৰ লগত খোৱা হয় নেকি?
নহয় কি কলা অঁ চোৱা সাজৰ কথা আমি এতিয়া নাপাতিম সাজৰ কথা আমি পাছত আৰু লাগিলে এদিন পাতিম চোৱা সাজৰ লগত খাই বাৰু মই তোমাক ইমানেই কম সাজৰ লগত খাই আমাৰ বিশেষকে আহোম মানুহবোৰে মানে ভুল আকৌ বেছিকে খায়
হা
অঁহ সাজোৱাৰ কথা আমি এই পাতিম এতিয়া মানে আমি সাজৰ কথা ডিচকাচো নকৰো ঠিক আছে অঁহ অঁহ
উ এই পুলিটো বেয় নহ অঁ
এতিয়া মানে এতিয়া মানে সেইটো কথা পাতিলে মানে অলপ বেয়া হ'ব বুজিছো নাই বেয়া হ'ব বুলি নকওঁ মানে এতিয়া মানে মই ডিউটিত আছো ন এতিয়া মানে পাছত এদিন ভালকে পাতিম সেইটো কথা চো তুমিএটা কাম কৰিবা বুজিছো নাই তুমি নোখোৱাও কছ কিন্তু মানে তুমি সেই বিজনেছ ক্ষেত্ৰত কাৰবাৰ যদি মন থাকে এতিয়া তুমি কৈ দিব পাৰা যে তই এইটো কৰিব পাৰা তই ঘৰত এনে আছ চোৱা' এইটো কৰি পিনি ধণ উপাৰ্জন লগতে মানে যিটো সংস্কৃতি যিটো কালচাৰ ইনিটি সেইটো আগবঢ়াই নিব পাৰো
অঁ হয় অঁহ
ঠিক আছে বাৰু দিয়া হব
ঠিক আছে বাৰু হ'ব